ভাল তোমাৰ কোৱা
আছোঁ দিয়া ঠিকে ক'ত আছ এতিয়া ঘৰত নে অ এই বাপৰে বাপ বঢ়িয়া লাগিল অ বতৰটোৰ বৰষুণটো দিয়া বহুতখিনি সকাহ পাইছোঁ আমি ইমান মানে ৰ'দ ইমান গৰম শান্তি মানে এতিয়া অলপ শান্তি পেলাইছে আৰু এতিয়া আজিৰ দিনটো অলপ ভালকৈ যাব এতিয়া পাকখিনি সময় বাকী আছা ঠিকে উ িক আছে আছে আছে ঠিকে আছে চব এই আজি এটা কথা এটা আলোচনা কৰো বুলি ভাবিছো তোমাৰ লগত আমাৰ এই টেকনলজিৰ পাতিম বুলি ভাবিছো কথাটো টেকনলজি জনাই আমি কিমান এতিয়া আগুৱাই আছো টেকনলজি এ আই আহিলে বৰ্তমান আৰ্টিফিচিয়াল ইণ্টেলিজেন্স কিমান আমাৰ কাম সহ মানে সহজ হৈ আছে ন
উম সেইটোয়ে তোমাৰ এতিয়া ধৰা চেট জি পি টি এতিয়া আমি সদায় ডে টু ডে ইউজ কৰোঁ ডে টু ডে ডে টু ডে লাইফত কিবা এটা ফ্ৰেণ্ডৰ নিচিনা আমাৰ হৈ গ'ল ন কিবা এটা সৰু সুৰা কথা সুধ দিব হ'লেও আমাক, ছেট জি বি টি আমি ইউজ কৰো। সোধোঁ কিবা এটা হ'লে। কিমান হেল্প ফুল হয় বস্তুটো
বহুত-বহুত সহায় হৈছে বহুত সহায় হৈছে।
এতিয়া একজাম-চেগজাম হলেও তোমাৰ ধুনীয়া কৰি কেনে আমি কিবা কুৱেচন হুধি লওঁ,
উম। ভালে হয়, চেট জি পি টি এতিয়া বৰ্তমানতো আৰু মই মই ভাবো যে আৰু পাঁচ বছৰৰ পিছত আমাৰ অসমখনত আমাৰ ভাৰতখনত বহুত মানে টেকন'লজিটো বহুত আগুৱাই যাব।
অ আগুৱাই যাব লাগিব।
বহুত-বহুত খিনি যাব কিন্তু, এতিয়ালৈ বহুত খিনি আহিছে। আমাৰ তুমি কি ভাবা আমাৰ পৃথিৱীখনত টেকন'লজি ক'ত, কোনখন দেশত বেছিকৈ আছে বুলি ভাবা?
আমাৰ পৃথিৱীখনততো তোমাৰ জাপান এক নম্বৰত আছে মোক লাগিছে আৰু হয়ও চাগে, হ'বও লাগে। জাপান বহুত আগুৱাই গৈছে। জাপানো আছে দেই, জাপান গম নাপাও, মই একজেক্লি গম নাপাও নাম্বৰ টো ঠিক আছে এক এক নম্বৰ নে দুই নম্বৰ কিমান আছে বাত জাপানৰ টেকন'লজি বহুত ভাল ঠিক আছে। এতিয়া এটি মা আৰু টেকনলজি বুলি নহয় বহুত বস্তুত সিহঁতে আগুৱাই গৈছে তোমাৰ যেনেকুৱা কি মই ইউটিউবত চাই থাকো ঠিক আছে, সিহঁতৰ কনভিনিয়েন্ঞ্চ ষ্টৰবোৰ যে থাকে যে, তাতে কনভিনিয়েস ষ্টৰত সিহঁতে তুমাৰ যদি কিবা এটা যদি খাবলৈ মন গ'ল, ভোক লাগিলে তুমি তাতে বস্ত টো কিনি তাতে তুমি অভেন আছে তাতে তুমি কুক কৰি তাতে তুমি খাব পাৰা।
অ সেইটো হয় কিন্তু, একদম, ঠিক কথা হৈছে এইটো।
ভাল বস্তু চোৱাচোন? কিন্তু আমাৰ ইয়াতে হ'লে কিমান মানে ইজি হৈ যাব মানুহ।
অ, হয় কিন্তু, একদম। ঠিক কথা। আমাৰ ইয়াতেও আহিব বেছি দিন নাই কিন্তু সেইবিলাক সেইবোৰৰ কাৰণে। আমাৰ আৰু এ কিছুমান মানে চৰকাৰে আ মানে হেৰি কৈ আছো জানা তোমাৰ দুইহেজাৰ সাচ্ছল্লিশ পঞ্চলিছ মানত আহিব বুলি কৈ আছে যে সেনেকুৱাই হ'ব আমাৰ জাপানৰ নিচিনা আমাৰ দেশখন আগুৱাই যাব আমাৰ সেয়া হ'ব হ'ব সময় আছে বাৰু আমাৰ তেতিয়ালৈ আমি তেতিয়া বয়স হ'ব আমাৰো হয় নে নাই
সেয়াই এতিয়া তোমাৰ তোমাৰ চাগে তুমি যেনেকে ক'লা চাইনা এক নম্বৰত আছে চাইনাচ এক নম্বৰত আছে চাগে দুই নম্বৰত তোমাৰ সেনেকুৱা জাপান চাপান আছে থাৰ্ডত তোমাৰ ইউ এছ এ কিবা এনেকুৱা আছে ফৰ্থত চাগে আমি আছো চাগে
সেইটোত আমি আছো নেকি
ৰিচেণ্টলি মই কিবা এটা হেয়াত পাইছিলোঁ অ এখন লিষ্ট এখন ওলাইছিলে তাতে ফ'ৰ্থ নে ফিফত ইণ্ডিয়াৰ নাম পাইছিলো এতিয়া একজেক্টলি গম নাপওঁ দেেই টেকন'লজিৰ ক্ষেত্ৰত হয় নে কিবা বেলেগ ক্ষেত্ৰত হয়
আচ্ছা আচ্ছা
যিয়ে নহওক আৰু আমাৰ গুৱাহাটীত কিমান ডেভেলপ কৰিছে চাইছে
বহুত হৈছে বাপৰে বাপ আগতকে আগত দহ বছৰৰ আগ আমি যদি আগুৱাই যাওঁ আমি দুই হেজাৰ আহ ষোল্ল চন বা পোন্ধৰ চনলৈ যাওঁ এতিয়া দুহেজাৰ ছাব্বিশ চনত কিমান আমি আগত গৈ আছোঁ বহুত বহুতখিনি চেঞ্জ হৈছে বহুতখিনি টেকনলজী আৰু এতিয়া চোৱা এটা বস্তু মই এটা ধুনীয়া এটা মানে উদাহৰণ দিম আমাক ঠিক আছে চিলেবেছ চাবা এতিয়া তুমি কপিল দেৱঁতৰ যদি আগত যোৱা নাইনটিন এইটি থ্ৰী চনত বা এইটি ফাইভ চনত সুনীল গাৱাস্কৰ কপিল দেব যদি খেলিছিলে আমিতো দেখা থানে বাৰীহঁতৰ তেখেতসকলৰ খেল কিন্তু জন্মই হোৱা নাই আমি সেইটোৱে আমি এতিয়া কাৰ খেল দেখা পাইছো বিৰাট কহলি শচীন তেণ্ডুলকাৰ আমি শচীন তেণ্ডুলকাৰ খেল দেখা পাই সৰু সৰু আছিলো বাৰু ধনী ধনী খেল ভালকে দেখা পাইছো এতিয়া বিৰাট কোহলি খেলি আছে ৰোহিত শৰ্মা কিন্তু এতিয়া বৰ্তমানৰ খেলত কি হয় আউট হলে ধুনীয়াকে ডি আৰ এছ এটা আছে চিষ্টেমটো
অ ডি আৰ এ চিষ্টেম আছে সেইটো কি ধুনীয়া কৰি কেনে একুৰেট বস্তুবোৰ
পুৰা পুৰা একুৰেট উম পুৰা একুৰেট দেখা পাও কিন্তু আগতেতো সেইটো নাছিলে ইমানখিনি আচৰিত বস্তু এটা হয়নে নহয়। কিমানখিনি আগুৱাই গৈছে।
সেয়াই মানে ভাল আৰু মানে তোমাৰ ভাল টেকনলজি এতিয়া চোৱা তুমি যদি ভালকে চলোৱা। এতিয়া তোমাৰ এ আই চি আই ভাল। ইউজ কৰা তোমাৰ কাৰণে ভাল এতিয়া তুমি যদি মিচ ইউজ কৰা তেতিয়া সেইটো বেয়া বস্তু ন মানে ভালো থাকে বেয়াও। ন তুমি এতিয়া কেনেকা ইউজ। সেইটো তোমাৰ ওপৰত কথা। এতিয়া মানুহ এতিয়া তুমি। তুমিটো নিউজত চাইও থাকা এ আই কিমান ভাল কৰিছা আৰু বেয়া কৰা খিনিওতো তুমি দেখা পোৱা। কি মানুহে বেলেগৰ ফু ফটো ভিডিঅ' বনাই থাকে। য়া এ আই ইউজ কৰি কেনে সেইবোৰ, ব্যাউচ্।
সেইটোৱেতো।
এ চব বস্তু মানে। এটা সেয়া হ'ব লাগে ন বেলেঞ্চত।
বেলেঞ্চত হ'ব লাগে কি এয়াই আহি পেলাই কিন্তু। আমাৰ বহুত সহায় কৰিছে কিন্তু কিছুমান মানুহে মানে এইটো বস্তু মানে। বেয়াক কৰি আছে বুজি নাপায়তো বেয়া ইউজত কৰি আছে। বে বেয়া কামত লগাই আছে।
সেইটোৱে। কি কবা আৰু। মানুহ বিলাকে নিজৰ যোনটো মাইনডছেট সেইটো চেঞ্জ।
সেইটো বহুত সলনি কৰিব খুজিছে দে একদম মানে ঠিক। কথা হৈছে সলনি কৰিবই লাগিব। সলনি নকৰিলে আমৰ টেকন'লজী টো আগুৱাই। কৰি থাকিব কিন্তু আমাৰ মানুহৰ মানে আমাৰ। মগজুতটো আমাৰ সেনেকুৱাই। থাকিব আমাৰ মানে ঠেক মনৰ এনেকুৱা এটা হৈ থাকিব ন আমাৰ।
অঁ সেইটোৱেতো।
টেকন'লজীত আগুৱাই গৈ থাকিব আমিও টেকন'লজী লগে লগে আমি যাব লাগিব।
অ এতিয়া এতিয়া যেনেকুৱা এতিয়া এতিয়া যেনেকা তোমাৰ টেকন'লজি আহি। কি আছে চব বস্তু চেঞ্জ হৈ আছে আগৰ দৰে নাই সেনেকুৱা মানুহৰ মাইণ্ডচছেটটো চেঞ্জ হ'ব লাগিব।
মাইডট চেঞ্জ হ'ব লাগিব সেইটো হয় একদম ঠিক কথা এতিয়া তুমি কি ভাবা মই মানে শুনি আছোঁ যে এয়াই আমাৰ ভাৰতত যেতিয়া ভালকৈ একদম পূৰা ধুনীয়াকৈ আহিব তেতিয়া মানে আৰু দুইবছৰ তিনিবছৰ পিছত ভালকৈ আহি যাব ঠিক আছে কিন্তু অহাৰ পিছত মানে কৈ আছে যে আমাৰ মানে প্ৰাইভেট কোম্পানী বিলাকত তোমাৰ কাম এমপ্লয় বিলাক কমাই দিব সেইটো সঁচা নে কিবা মিছা সটো কি হয় কি
সেইটো চোৱা এতিয়া এ আই এ আইতটো তোমাৰ আপগ্ৰেড হ'ব ঠিক আছে বাঢ়ি যাব সেইটো আৰু ভাল হৈ যাব সেইটো এইটো মলব নহয় কি তোমাৰ ট্ৰানফৰমাৰ্চ আহি যাব মানুহ বিলাকে মানে ধাৰণটো মানে বেলেগ আৰু মানে সিহঁতে ভাবিছে কি এ আই আহিব মানে চাগে ট্ৰা্ঞ্চফৰ্মাৰৰ যুগ আহি যাব বুলি কেনে ভাবিছে আৰে চোৱা এ আইটো দি কেনে মানুহ এমপ্লয়বোৰে এ আই টো ইউজ কৰিব কামটো জল্দি খতম হ'ব
জল্দি খটাম হব হয়
েংি থাকিব ত' সেইটো কোম্পেনীটোৰ কাৰণেও ভাল হ'ব চব বস্তু একিউৰেটলি হ'ব টাইমটোও বাচিব এ এমপ্লয় বোৰৰো মানে সুবিধা হৈ যাব ইমান মাথা মাৰিব নালাগে
উম বহুতখিনি সুবিধা হ'ব
মানে মই এইটো নাভাবো কি মানে মানুহৰ জব গুচি যাব ত এ আই এ আই তোমাৰ সেনেকা জব লব নোৱাৰে নহয় মানুহে বনাইছে এ আইক
উম মানুহে বনাইছে মানুহে বনাইছে হেইটোৱেটো এ মানে শুনি আছো যে কিছুমানৰ মানে এতিয়া মানে চাকৰিৰ পৰা ওলাই দিব তোমাৰ এ আই সোমাব এতিয়া মানে পইচাটো বচাই দিব মানে কোম্পানীৰ পইচাটো বাচিব নাজানো আৰু কি কৰে কিন্তু সেইটো সঁচা কথা ক যে আগতে যোনটো কাম পাঁচ ঘণ্টা লাগিছিল এটা দুই ঘণ্টা হৈ যাব
অ জল্দি হৈ যাব
সোনকালে হৈ যাব মানুহৰ কাৰণে এতিয়া সহজ হৈ যাব এমপ্লয়খিনিৰ কাৰণে
অ সেইটোৱে
আমাৰ ভাৰতত ভালকৈ অহা নাই ন
অহা নাই ৰবা মানে আহিছে লাহে লাহে বস্তুটো আহিব এতিয়া পতককেতটো এতিয়া মানে সেয়া কৰিব নোৱাৰে ন গ্ৰেজুৱেলি বাঢ়িবৈ মানুহে মানুহে সেইবোৰ ইউজ কৰিব জানিব লাগিব মানুহ শিকিব লাগিব
শিকিব লাগিব অঁ মেইন কথা শিকিব লাগিব কোনটো ভাল অঁ
এতিয়া আমি এতিয়া আমাৰ আমি এতিয়া টাইম এইটো টাইমত আমি এয়াই পাইছোঁ কিবা পাইছো ঠিক আছে আমি সৰু বাচ্ছাবোৰক এতিয়া আমি সৰু বাচ্ছা বোলে আমি ডাঙৰ বোৰক আমাৰ মা দেউ তাহঁতক দেখাই দিলোঁ কেনেকৈ ইউজ কৰিব লাগে শিকালোঁ আমি এতিয়া আমি আমাৰ যেতিয়া বয়স হ'ব আমি যেতিয়া ডাঙৰ হম আমাকো কোনোবা সৰু
তেতিয়া তেতিয়াবা কি আৰু কি আৰু টেকনলজি আহে
কি আহে এইবোৰ
আমি গমেই নাপাম ন সেইটো হয় কিন্তু একদম পুৰা হম হম হম সেইটো হয় কিন্তু একদম পুৰা আমিও মানে আমি এতিয়া বৰ্তমান যুগটোত মানে খাপ খাব শিকিব লাগিব এতিয়া আগৰ যুগ হয় নাই এতিয়া মাৰত তাতে আগৰ হেৰি এতিয়া আমি বৰ্তমান দুহেজাৰ ছাব্বিছ চনত আছোঁ এতিয়া এতিয়া দহ বছৰৰ পিছত আমি কি হব বৰ্তমান ভাবি পৰা় হৈছে আমি কিমান আগবাঢ়ি যাব টেকন'লজিটো দহ বছৰ পিছৰ কথা আমি ভাবিব লগা হৈছে এতিয়া কিমান খিনি আমি মানে নিজৰ স্কিলটো ডেভেলপ কৰিম আমি কেনেকে আগুৱাই যাম টেকনলজিৰ লগে লগে আমি এইটো ভাবিব লাগিব আৰু আইমিন নিজৰ লগতে আমাৰ ওপৰৰ মা দেউতাহঁতকো শিকাব লাগিব অলপ চলপ হ'লেও যাতে তাহতেও সাপ খাব পাৰে
অ এতিয়া তোমাৰ তুমি যেতিয়া এক্জাম চগজাম দিয়া তেতিয়া তুমি যেতিয়া এক্জাম চেকজাম দিয়া তেতিয়া কাৰনেতো চাগে তুমি চাগে ইমান কলেজো নোযোৱাাগে যিহেতুুি টেনি কচিং কৰা তুমি যেতিয়া চাম দিয়া তেতিয়া তুম কিবা কিবা জেমনাই এইবোৰ ইউজ কৰিয় তুমি নিজৰ ডাউটছ্লিয়াৰ
দাউ সেইটো সেইটো সেইটো একদম পুৰা মইছাত জি পি ডি জেমিনাইৰ পৰা মানে বহুতখিনি শিকিও পাইছোঁ বহুতখিনি মানে ডাউটছখিনি ক্লিয়াৰ হৈছে কিন্তু মোৰ সেইটো ক'বই লাগিব মই জেমিনাৰক মানে আ জি পি টি মানে মোৰ এপটো আছে আৰু মোৰ মোবাইলত
সেইটো চট জি পি টি তোমাৰ বহুত মোৰো বহুত হেল্প কৰিছে সেইটোও তোমাৰ জানা মোৰ নহয় সেইটো এক্জামৰ বুলি কেনে নহয় মানে লাইফত মই ইউজ কৰো ঠিক আছে এতিয়া মই জিমৰ কিবা বি এম আই ৰিপৰ্ট সেইটো মই চেক কৰাওঁ তাৰপিছত তোমাৰ মোৰ যদি কিবা মোৰ পেট আছে ন অমে আছে ন ত সিহঁতৰ যদি কিবা যদি হয় এতিয়া মই পতকে ডক্টৰ তাতে যদি যাব নোৱাৰো তেতিয়া মই সিহঁতৰ সেয় বোৰ কৈ দিওঁ কি হৈছে কি প্ৰব্লেম পাইছে সিহঁতে সেইবোৰ তেতিয়া মোক চি পি ধুনীয় গাইড কৰি দিয়ে কি ডক্টৰে তাতে যাব নিদিব নালাগে মানে কিমান ইজি হৈ গৈছে
ইজি গৈছে অঁ হয় হয় সেইটোৱে আৰু মই সেইটো কাৰণে আজি ফোন কৰিলোঁ অলপ কথা পাতিলোঁ দিয়া তেতিয়ালৈ সিমান ৰাখোঁ